অহ শুনিছোঁ, তুমি শুনিছানে?
শুনিছোঁ, কি কৰিছা?
এনে আছো, তুমি?
মই এনেই আছো ৰবা, এই কিবা এটা বস্তু কৰিম বুলি ভাবি আছো ৰবা।
কি বস্তু?
এই কিতাপ এখন লিখিম বুলি ভাবি আছো ৰবাচোন, তুমি এখন কিতাপ লিখিছা ন?
অহ।
অ মানে কেনেকুৱা কি প্ৰচিজৰটো কোৱা না, মানে ধৰা ব্লু প্ৰিণ্টটো মোৰ ৰেডি আছে। কিন্তু মানে এতিয়া বাকী খিনি নেজানো আৰু কি কৰিব লাগে, মই কাৰণে মানে সুধি লৈছো তোমাক।
হেৰি অম তুমি বেলেগ একো নাই, তোমাৰ তাতে যদি গোটেইখিনি ৰেডি আছে তুমি এনেকুৱা এটা পাবলিছাৰ বি বিচাৰিব লাগিব যোনে কিতাপবোৰ তুমাৰ পাব্লিচ কৰে ন। ত সেনেকুৱা বিচাৰি পিনে দেন অ ইহঁতৰ লগত চতক তুমি পঠাব লাগিব। তাতে যদি তোমাৰ একচেপ্ট কৰে তেতিয়া কিবা- কিবা এনেকে কথা বতৰা হব এন দেন তোমাৰ এইখন পাব্লিছ কৰি দিব সেইখিনিয়ে।
মানে মই পাব্লিচাৰটো পঠাম কেনেকে মই সেইটো ফটো কপি মাৰি মেইল কৰিম।
আহ, মেইল কৰিব লাগিব।
কৰি কৰিপেলাই সিহঁতে সেই বস্তুটো একচেপ্ট কৰিব, একচেপ্ট কৈ উঠি পেলাই মোক জনাব সিহঁতে বায়া মেইল যে তুমি আমি এই বস্তুটো তোমাৰ একচেপ্ট কৰিছো। তুমি বছৰটো কন্টিনিউ কৰিব আৰু পইচা বিলাক কেনেকে দিছে হয় তেন্তে মানে পইচাটো মই দিব লাগে নে সিহঁতে দিয়ে?
কিবা এটা একাউণ্ট কেতিয়াবা তুমি নিজেও দিব লাগে, নহয় বা তোমাৰ অ' - অ' কি কয় চৰ্টকে ডিষ্ট্ৰিবিউট কৰাটো বেলেগ ধৰণে থাকে মানে সেইটো চব আহ বেলেগ - বেলেগ পাব্লিচাৰৰ বেলেগ বেলেগ ধৰণে থাকে কিছুমানে চা পাৰ্চেন্ট দিয়ে কিছুমানে পঞ্চাশ পাৰ্চেন্ট দিয়ে।
আচ্ছা, এতিয়া তোমাৰ ধৰা মই কিতাপখন যদি লিখিলো এতিয়া কিতাপখন প্ৰিন্ট কোনে কৰাব পাব্লিচাৰে প্ৰিণ্ট কৰাব মো একো খৰচ নাহে মোৰ কিবা খৰচ আহে নেকি! আচ্ছা আচ্ছা আচ্ছা আৰু মই কিবা এটা আই এনে এ কিবা এটা নাম্বাৰ পাও নেকি কিবা কি কয়? !
অ সেইটো তোমাৰ তুমি নোপোৱা তোমাৰ কিতাপ খনে পাব মানে আই এছ বি ৰ নাম্বৰ
অহ্ সেইটো হলে কি হয় কি ইউজ হয়?
সেইটো তোমাৰ ইউনিক আইডি এটা হয়। যোনটো তোমাৰ অ অ তোমাৰ নামতে থাকে আৰু সেইটো মানে চিৰ জীৱনৰ বাবে তোমাৰে হৈ থাকিব।
অ মানে সেইটো তোমাৰ সেই বস্তুটোত অকল মোৰ ৰাইট থাকে ন।
হয়।
পাব্লিচাৰে একো কৰিব নোৱাৰে! !
হয়।
আচ্ছা আচ্ছা তুমি কিহত দিছা পেংগুইনত নে কিহত দিলা?
নহয় মোৰ বেলেগ আছিলে মোৰ মানে এই সেয়াৰ আছিল আই থংক বেলেগ জগাৰ আছিল। সিহঁতৰ লগত মই আগতে কৰিছো কাৰণে সিহঁতক দিলো আৰু
আচ্ছা আচ্ছা ত মানে প্ৰথম ন নাজানো তাৰ মানে কেনেকে কি। অলপমান শিকি লব লাগিব মানে মই সেইকাৰণে, কলো মই মনত পৰিল যে তুমি লিখিছিলা সেই কাৰণে, বাৰু মই এইবাতো সুধি লওঁ, উ ত মানে কিমান দিন মমান লাগে এনে, এইখিনি গোটেইখিনি হবলে।
উম এমাহ মান লাগি যায় কেতিয়াবা দুই সপ্তাহতো হৈ যায় বাট প্ৰায় এমাহে লাগে।
অ এমা লাগে নেকি।
উম,
আৰু তাৰপিছত যদি মই কন্টিনিউ কৰি থাকো তেতিয়া মানে কিবা দিব লাগিব নে সিহঁতে মোক কন্টিনিউ লৈ থাকিব মানে এবাৰে মেইলটো দিব লাগিব নে বাৰে বাৰে মেইলটো দি থাকিব লাগিব সিহতক,
বাৰে বাৰে মেল দিব নালাগে।
মানে মই যদি ধৰা একেবাৰে সিহঁতৰ লগত বহিয়ে গ'লো ধৰা মই সিহঁতৰ কাৰণে কিতাপ লিখিম তে মানে সেনেকে কনট্ৰেকচুৱেল বেচিচত হয়নে নহয় বা।
আ কনটেক মানে, কন্ট্ৰেক্ট কৰাকে হয় সেইটো বেলেগ কথা। কিন্তু সেইটো আৰু তোমালোকৰ নিজ নিজৰ মাজত। তাও।
আচ্ছা বাকী এনেই তুমি কিমান দিনত লিখি ওলাইছিলা।
আ মই এনে নিজে লিখাটোত অ হেৰি কি কয় আ এয়া লাগিছিলে মোৰ মোৰ ভালকে মনত নাই। এয়াও মোৰ লাগিছিলে এক মোৰ লিখতে এমাহ লাগিছিলে আৰু পাব্লিছতে মোৰ অলপ বেছি দিন লাগি গল কিন্তু এনে এমাহ হয় আৰু।
এনে ৰিজেক কৰা কাৰণ কি কি থাকে ক'ব পাৰিব নেকি কেটামান মানে কিহৰ বেছিকত ৰিজেক কৰিব ৰিজেক কৰি দিব।
উম কিছুমানে মানে সোধে তোমাক যে তুমি বস্তুটো কোনটো অ মানুহলে মানে কিমান মানে কোনটো পপুলেশ্যনৰ মানুহৰ কাৰণে পঠাব খুজিছা। যেনেবা তুমি বাচ্ছাৰ সেয়াৰ পঠাই আছা নে ডাঙৰ মা মানে এয়া বিশ বছৰীয়া সিহঁতৰ পঠাই আছ নে বুঢ়া মানুহবোৰৰ কাৰণে পঠাই আছ
নাই নাই মই এই বস্তুটো মতা মানুহৰ বিষয়ে লিখিছো তাৰ মানে মতা বাৰো বা আমাৰ যোনখিনি ল'ৰা
অ অ মানে সেইখিনি পঢ়ি সেইখিনি পঢ়ি চাব আহ পঢ়ি চাই পিনে সিহঁতে অলপ সেয়া চাব যে কিবা কপি কৰা গৈছে নেকি যদি একো কপি কৰা যোৱা নাই তেতিয়া যে ভালে হয় যদি কপি কৰাগৈ তেতিয়া ৰিজেক্ট কৰে।
মই আ মই বাৰু এ আই ইউছ কৰিব পাৰো নে নাই?
নাই নাই নোৱাৰা।
এয়া ইউজ কৰিব নোৱাৰোঁ চব নিজেই লিখিব লাগিব ন। মই মানে এইটোত অলপমান এ য়াই ইউজ কৰিছো দেই, মানে সেইকাৰণে বোলো সুধি ললো।
অ নাই নাই এ আই ইউজ কৰিব নোৱাৰা। নিজে লিখিব লাগিব উহো, তাৰে বাহিৰে তোমাৰ তাৰে বাহিৰে তোমাৰ হেৰি অঁ আৰু অ এইটো হব এইটো হ'ব পাৰে যে অ কেতিয়াবা কি হয় কি যোনখিনি লিখিছা সেইখিনি সিহঁতৰ কোৱালিটি অফ ৰাইটিংটো নহয় মানে সিহঁতক যেনেকুৱা লাগে সেনেকুৱা নাপায়। যদি সেনেকুৱা নাপ পায় তেতিয়াও তোমাৰ ৰিজেক্ত হৈ যায়।
আচ্ছা অ তাৰপিছত যদি ধৰা মোৰ সেইটো হৈ গল, তে যোনটো দাম দিব সেই দামটো কোনে চিলেক কৰিব? সিহঁতে দিব মোৰ কোৱালিটিটো লিখাৰ ধৰণটো চাই বা মোৰ কিমান কেনেকুৱা কি হৈছে সেনেকে দিব?
অ।
মানে এশ পঞ্চাশ টকা, দুশ টকা, দুশ পঞ্চাশ টকা যে দাম বিলাক দিয়ে এ তহতে চাপোজ ধৰি লোৱা মোক কিতাপ খনৰ দাম তোমাৰ দুশ টকা, তে মই কিমান পাম? পঞ্চাশ টকা, এশ টকা কিমান পাম?
উম সেইটো এতিয়া বেলেগ বেলেগ থাকে মানে সেইটো এতিয়া মই ক'লে নহ'ব ন।
অহ, বাকী তোমাৰখন কিমান বিক্ৰী কৰিছিলে এনেই?
মোৰখন গৈছিলে মই ভালকে মোৰ মনত নাই।
আৰু অ মই কপী বিলাক পাম নে নাই? মানে মানুহ ঘৰৰ মানুহক দিবলে বা মোৰ লগৰ
অ' অ' নিশ্চয় পাবা।
সিমান যিমান মন যায় সিমান ল'ব পাৰো।
উম, সেইটো এতিয়া ডিপেণ্ড কৰিব সিহঁতে কেতিয়াবা নাম্বাৰ ধৰি দিয়ে।
মানে পোন্ধৰখনন বিশখনন ইমানখন পাৰিম তাৰ ওপৰত নোৱাৰো সেনেকুৱা টাইপ ন? আচ্ছা- আচছা বুজিছো- বুজিছো বাকী তুমি নতুন কৰে প্ৰজেক্ট হাতত লৈছা নে নাই?
উম, তেনেকুৱা একো লোৱা নাই। মই মানে ফ্ৰিলেঞ্চিন টাইপকে কৰো, মই কাৰো লগত এজ-এটা পাব্লিছাৰৰ লগত নবহো।
না এইটো মানে কি হয়? এইটো মানে কেনেকে ফ্ৰি এইটো মানে কেনেকে কৰে?
এইটো মানে মই যেতিয়া লিখিম লিখাৰ পিছত মই যি কোনো পাব্লিছাৰত পঠাব পাৰিম আৰু যদি মই এটাতকে বেছি পথাও, তেন্তে মই তাৰে পৰা ছিলেক্ট হলোঁ। এটাতকে বেছি ধৰো তেতিয়া মই নিজে চুজ কৰিব পাৰোঁ, যে মই কোনটো কৰিম।
না পইচাটোও তেতিয়া বাঢ়ি যায় ন'?
হয়।
আচ্ছা মই যদি এতিয়া ধৰা যোনটো তুমি ক'লা আই এম নাম্বাৰ নে, কিবা এটা নাম্বাৰৰ কথা ক'লা, যোনটো মোৰ নিজৰ হয়। এতিয়া ধৰা মই এখন কিতাপ লিখিলো কাইলৈ মই আৰু এখন কিতাপ লিখি তেতিয়া কাইলৈ যদি সেই কি ব্ৰেনটোত ন হয় বেলেগ এটা ব্ৰেণ্ডলৈ গুচি গ'ল, বেলেগ এটা পাব্লিছাৰলৈ গুচি গ'ল তেতিয়া মই বেল টাইমে নম্বৰ পাম ন'?
চব কিতাপৰ কাৰণে এখন এখন বেলেগ বেলেগ আ এন নম্বাৰ পাবা
আৰু সেইটো মানে অ'ল অভাৰ ৱৰ্ল্ডৰ কাৰণে হয় ন'?
হয়।
আচ্ছা আচ্ছা আচ্ছা আচ্ছা আচ্ছা। টো মানে সেইটো দি কিবা ভেলিদেচন হয় নে পিছত? কিবা, কিবা কামত আহে নে? মানে যষ্ট এনে আৰু মানে।
সেইটো এতিয়া পিছলে যদি কাৰোবাক যদি তুমি কৈ আছা যে তুমি কিতাপ লিখিছা আৰু সিহঁতে নামানে যে তুমি সিহঁতক সেইখন দি দিব পাৰা সিহঁতে চেক কৰি ল'ব পাৰে। সেইটো তোমাৰ আই, সেইটো তোমাৰ আইডেন্টিটি হিচাপে হ হয় আৰু তোমাৰ পৰিচয় হিচাপে হয়।
আচ্ছা মোৰ আই কাৰ্ডৰ নিচিনা ন'?
হয়।
আচ্ছা আচ্ছা আচ্ছা, বুজিছো বাৰু এতিয়া মানে মোৰ এনেই ব্লু প্ৰিন্টখন ৰেডি হৈ আছে, বাকী অলপ অলপ কিবা কিবি মানে। শেষৰ পাৰ খিনি লিখিব আছে আৰু শেষৰ খিনি। অ', এতিয়া কভাৰ পেজটো বনাবলৈ ডিজাইন, কভাৰ পেজটো তুমি কেনেকে বনাইছিলা?
মোক সিহঁতে ডিজাইন এটা দি দিছিলে। তামাম। অ', সিহঁতে নিজে বনাই দিব। তুমি ডিজাইন, তুমি ডিজাইন দিব পাৰা। অ', সিহঁতে সেই হিচাপে বনাই দিব।
আচ্ছা আচ্ছা মই মানে ভাবি আছো মোৰ লগত মানে এই দুটামান মানে এই ছবি আঁকা শিল্পী দুটামান আছে। মানে দুডেলিং আৰ্ট কৰে সিহঁতে মোক সিহঁতৰ হাতে দিয়ে মানে আকুৱাই দিও নেকি। ধুনীয়া দুটামান আইডিয়া ভাবিছো ত' সেইকেইটাই দিও নেকি বোলো। আৰু তোমাৰ অ, কি কও অ, যদি মই ধৰি লোৱা কি কম অলপমান মানে বাল্কত অৰ্ডাৰটো কৰো যে মানে মোক মানে মোৰ লগৰ যিহেতুকে ত্ৰিশটা চল্লিশটা বেছিয়ে আছে তাৰমানে আৰু চবকে লাগে ঘৰৰ ম-পৰিয়ালৰ বহুত ত' মোক ইহঁতে দিবনে নাই? বেছিকে তাৰমানানে।
উম, দিব পাৰে, কিবা এটা দিব লাগিব পাৰে। কিন্তু দি দিয়ে সিহঁতে।
নাই মোৰে কিতাপ, মই আৰু দিব লগা হ'বানে মানে অলপমান মানে
হ, সেনেকুৱা হয় মানে উপায় আৰ।
আচ্ছা তাকেই মই বোলো অলপ মানে তুমি সহায় কৰি দিবা আৰু যেতিয়া মই মেইল চেল লিখিম তাৰ মানে
উম নিশ্চয় নিশ্চয়
সেই কি ক কেনেকে কি লিখিব লাগে ড্ৰাফট টো কেনেকে দিব লাগে আৰু পেটেণ্ট কৰাব লাগে নেকি
নাই নাই পেটেন কৰাব নালাগে
মানে সেইটো নাম্বাৰটোৱে মোৰ পেটিম হৈ যায় ন
অ তোমাৰ নম্বৰটো দে ঘ
আচ্ছা আচ্ছা মই ভাবিলো আৰু পেটিয়েম চেটন কৰাব লাগে নেকি এনে ব্লু প্ৰিন্টটো ৰেডিয়ে আছে বাৰু খালি মানে এইখিনি বিষয়টো জানিবলৈহে মই মানে ফোন এপ কৰিলওঁ তোমাক মানে কাৰণ ইফালে আৰু মই আৰু ভুল চুল কৰিলে আৰু দিগদাৰ হৈ যাব নহয়
অ, নাই, নাই, নাই ন
নাই দিয়া সেই আৰু বুজিলোও বোলো কথাটো সেনেকেও কৰিম মই মাৰিম দিয়া তোমাক ফোন অ সুধি লম আৰু কিবা যদি থাকে অ দিয়া দিয়া- দিয়া দিয়া।